এহে, শুনিছানে?
হয় হয়, কোৱাচোন।
অহ হ, উম কি খবৰ?
অহ মোৰ ভালে দিয়া, তোমাৰ ভালনে?
ভাল ভাল ভাল।
হয় কোৱাচোন আজি অ কি বিষয় আনিছা?
আজি মোৰ আ' মোবাইল ফোনৰ বিষয়ে অলপ মানে আলোচনা কৰিম বুলি ভাবিছো।
হয় ভাল বিষয় এটা লৈছা তুমি ঠিকে আছে বাৰু।
অ' এনে মোবাইল ফোন কি কি জানা মানে মোবাইল ফোনৰ বিষয়ে?
মোবাইল ফোনৰ বিষয়ে?
হয়।
আট্চা বাৰু কোৱাচোন অ প্ৰথমে কোৱা তোমাৰ অ' কি ফোন? তুমি কি ফোন ব্যৱহাৰ কৰি আছা এতিয়া?
অ' মইটো এতিয়া স্মাৰ্ট ফোন
আত্ছা। কি নাম ফোনটোৰ?
অহ ৰিয়েলমি।
অ' হয় নেকি? অ' মোবাইল ফোনটো সেই আৰু তোমাৰ অ' কি কয় ইফালৰ পৰা সেইফাললৈ দূৰ-দূৰণিৰ পৰা মানে সংযোগ কৰিব পাৰি। মানে নিমিষতে মানে, হয় ইফালৰ খবৰ সেইফালে দিব পাৰি সেনেকুৱাত ধৰণৰ আৰু।
আৰু উম এনে মোবাইল ফোনৰ উপকাৰিতাও বহুত থাকে ন!
হয় হয়। কি তুমি কোৱাচোন?
মোবাইল ফোনৰ যিটো উপ থাকে মানে মোবাইল ফোনতো বহুতো বয়া দেখা পাই মোবাইল ফোনৰ জৰি়য়তে আমি ইটোৱে মানে এজনে আনজনৰ লগত কথা পাতিব পাৰো। আৰু আজিকালিত ত' বহুত মানে এতিয়াতো ভগবানে বহুত কম সময়তে মানে চ' নানান সুবিধা মোবাইল ধৰ মোবাইল ফোনৰ জৰিয়তে হ'ব পাৰো। যিকোনো ঠাই হওক বা বিচৰা ক্ষেত্ৰতে হওক আজিকালিতো মোবাইল ফোনত জৰিয়তে আমি ঠাইবোৰো বিচাৰিব পাৰো যতে নাথাকো কিয়।
হয় হয়।
অম। মোবাইল ফোনৰ উম এনেটোতে তুমি কি জানা এনে মোবাইল ফোনৰ উপকাৰিতাৰ বিষয়ে?
উপকাৰিতাৰ বিষয়ে যদি ক'বলৈ যাওঁ বহুত আছে, আহ তাত উপকাৰীও আছে তোমাৰ অপকাৰীও আছে, মানে চব বস্তুৰে যিহেতুকে দুটা চাইড থাকে ন' দু ভাগ থাকে, ভাল বেয়া। পজিটিভ নিগেটিভ ত' প্ৰথমে আমি আহ, তোমাৰ কওঁ উপকাৰিতাৰ কথা উপকাৰিতা তোমাৰ চাবলৈ গ'লে উম, তাত সেইটো আৰু মানে কম সময়ৰ ভিতৰতে তুমি আহ মানে সংযোগ স্থাপন কৰিব পাৰা। আগতে কি হৈছিলে তোমাৰ
আগতে মানে ধৰা, হয় হয় হয়। আৰু মোবাইল ফোনৰ জৰিয়তেতো আমি মানে উ মনোৰঞ্জনোৰ গান শুনা ভিডিঅ' চোৱা বিভিন্ন গেম খেলাৰ সুবিধাও আমি মোবাইল ফোনৰ জৰি়তেও পাব বাৰু।
হয় হয় মেছেজ পঠাব পাৰো আমি, তাৰপাছত আমি উম, কি কয় তোমাৰ চব আছে আজিকালি মোবাইলত তোমাৰ, মানে এনেকুৱা চাবলৈ গ'লে যে গোটেই সমস্ত পৃথিৱীখন মানে ফোনত সোমাই আছে নে ঘড়ীৰ সময় সোমাই আছে।
হয় হয়।
মানে যদি মোবাইল ফোনে ইণ্টাৰনেটো যিকোনো তথ্য মানে মানে বিচাৰি উলিয়াব পাৰো আৰু যদি মানে শিক্ষাৰ্থী সকলৰ বাবেও মানে যদি পঢ়া শুনা মানে নিজৰ পঢ়া শুনা ক্ষেত্ৰত বহুত মানে বহুত বেছি পৰিমাণে উপযোগী দেখা পোৱা যায়।
মোবাইল নহলে মানে নহয়ে মানে, বহুত দৰকাৰী বস্তু হৈ পৰিছে এতিয়া বৰ্তমান, যিহেতুকে তাত সকলো আছে ন সম আছে, তাত ইণ্টাৰনেটৰ জৰিয়তে মানে আমি
হয়, এনে অপ-মোবাইল ফোন টো, অপকাৰিতায়ো আছে বা অসুবিধাও আছে। ত' এইবিলাক জানানে এনে কি, কি আছে?
আ, সেইয়ে আৰু তোমাৰ এই যে, উম কি কয়, তোমাৰ সময়টো বহুত খাই, খাই পেলাই মানে তোমাৰ সৰু, সৰু ল'ৰা ছোৱালীবোৰৰ অ', মানে আজিকালি মানে এনেকুৱা হৈ গৈছে, তুমি দেখি চাই চাগে। মোবাইল ফোন নহ'লে ভাত নাখাই মানে, মাক, দেউতাকবোৰে কি তোমাৰ কি কয়, ডাইনিং টেবুলত তোমাৰ অ' আগতে, আগতে আছিলে তোমাক নাখালে মানে এঠাপৰ মাৰিব, বা কথা শুনাব আজিকালি হৈছে মোবাইল ফোনটো দে খাই কেনে ভাত খুৱাব, সেইটো এটা বেয়া হৈছে সেই সৰুৰ পৰা যেতিয়া মোবাইলৰ শিক্ষা দিয়া যায়, পিছলৈকেতো অভ্যাস হৈ আৰু ইফালে চকুৰ পাৱাৰো তোমাৰ প্ৰচাৰো কমি, কমি কৰি থাক মানে সৰুতেই যদি এনেকুৱা কৰে।
ঠিকেই আছে।
সেইটোৱে আৰু, আৰু তোমাৰ মতে?
মোৰ মতে মানে যদি মোবাইল ফোন যদি অতি মানে অত্যাধিক ব্যৱহাৰৰ ফলত সময়ো নষ্ট হয় আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যোনটো মানে পঢ়াৰ ক্ষেত্ৰতো সেইটো মনোযোগ যেতিয়া মানে লাহে, লাহে কমি আহিব ধৰা হয়। আৰু মোবাইলৰ যোনটো মানে ৰশ্মি এটা সেইটো চকু আৰু মানে মগজু কাৰনে বহুতো মানে কৰা দেখা পোৱা যায়।
হ'ম হ'ম।
আৰু আৰু টো আৰু ইণ্টাৰনেটৰ যদি যোৱা মানে ইণ্টাৰনেটৰ দ্বাৰেটো বিভিন্ন চাইবাৰ যেনেকুৱা আজিকালিটো শুনাই শুনাই পোৱা হৈছা। চাইবাৰ অপৰাধ বা বহুতো জালিহতে বহুতো মানে কিছুমান আশংকা মানে বহুতো থকা থকা দেখা পোৱা যায়।
হয় হয় আৰু আ তুমি জানানে এ মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিলে?
মোবাইল ফোন উম অ।
উম। তেওঁ চাগে তোমাৰ আমেৰিকাৰ ইঞ্জিনিয়াৰ আছিলে এজন।
হয় হয় হয়।
উম।
হয়।
নাইনটিন ছেভেনটি থ্ৰীতে কৰিছিলে ঊনৈশ তেসত্তৰ চনতে।
অহ।
আচ্ছা তুমি আ তোমাক মই এটা প্ৰশ্ন সুধো মোবাইলৰ বিষয়ে।
হয় কোৱাচোন।
আ তুমি আহ কি ভাবা মানে মোবাইল ফোনে আমাক বৰ্তমান বহুত উপকাৰ উপ উপকাৰিতা কৰিছে নে অপকাৰ কৰিছে মানে?
মোবাইল ফোনে উমমমম অপ্ উপকাৰো কৰিছে আৰু কাৰণ যদি চাব চোৱা যায় আগৰ দিনত চিঠি পত্ৰ বহুত ব্যৱহাৰ হৈছিল। যদি ক'ব পাৰ চিতি পত্ৰ মানে চিঠি পত্ৰ পাৰিচে এতিয়াটো মোবাইল ফোনে ব ক চব মান গোটেই বস্তুৰে এটা ভাল থাকিলে ভালো থাকে বা বেয়াও থাকে।
উম, হয়।
মোবাইল ফোনতো উপকাৰিতাতো আছে বহুত - বহুতখিনি আছে কাৰণ ইণ্টাৰনেটৰ জৰিয়তে আমি ভহুত বুত চ মানে ধ তথ্য পাও বা ব্যয়ৱসায় ইন্টাৰনেটৰ জৰিতে আজিকালি অনলাইন ব্যয়ৱসায় বা কিবা যি মানে যগ অপকাৰিতা ক্ষেত্ৰত মানে এনি টাইম যদি আমি মোবাইলটোৱে মানে চাই থাকো ত বহুত মানে নিজৰ শৰীৰতটোও বহুত নষ্ট-নষ্ট হোৱা দেখা পোৱা যায়।
উম, এই মোবাইলৰ ৰ ৰশ্মীটোৰ ফলত মানে চকুৰত ভিতৰত সোমাই যায়। তাৰ মানে বেয়া এটা প্ৰভাৱ হয় শৰীৰত ঠিক কৈছা।
আৰু তাতটো বহুত খিনি আছে কাৰণ মোবাইল অ, মোবাইলটো মোবাইল ফোন যদি ব্যৱহাৰ অ, মানেটো মানে মোবাইল ফোন বহুত কামটো আজিকালি মোবাইল ফোন দ্বাৰাই হয় বহুতে বেছি কাম ডিজিটেল যদি আমাৰ তাত আহ হাতত টকাও নাথাকে বা আজিকালি মোবাইল ফোনটো লগত লৈ গ'লেও বহুত মানে টকা নাথাকিলেও হয়। মোবাইল ফোনটো লগত লৈ গলেও বহুত খিনি সহায় হয় সেইটোৱে।
উম, ভাল হৈছে ভালতটো মানে ভালে আৰু মানে চোৱা কি কয়। যিহেতু অল ইন ওৱান হৰ্বে সৰ্বা মোবাইল। চব আছে কি নাই তাত তোমাৰ এ কি কয় সময়ো আছে তাত তোমাৰ আজিকালি বেংকত নোযোৱাকেও হৈ যায় মানে। যত নেকি বেংকত যাই কৰিব লাগে কিছুমান কাম যত নেকি তোমাৰ হাতত পইচা নহলে হৈ যায়। তোমাৰ নিমিষতে তুমি পইচা তুমি আহ পঠাব পাৰা মানে আৰু তোমাৰ আহ দূৰ মানে ইয়াতে ঘৰতে বহি তুমি দূৰ দূৰণিৰ বস্তুবোৰ মানে মোবাইলতে চাব পা তুমি যিহেতুকে বহুত বিলাক তুমাৰ সেই আছে সামাজিক মাধ্যম দি দিছে আমাক ইউটিউব দিছে। ইনষ্টাগ্ৰাম, ফেচবুক তাৰপিছত এনেকুৱা টুইটাৰ প্ৰিণ্টাৰচে বহুত অজস্ৰ মানে বহুত ঠাই আছে তোমাৰ বহুত সুবিধাাজনক এতিয়া বৰ্তমান যদি চাব যায়। সেই ঠিক তেনেদৰে তোমাৰ অ' কি কয় অসুবিধাও আছে বাৰু। কিছুমান যেনেকে চাইবাৰ ক্ৰাইম তুমি অলপ আগতে গৈ উঠিলা। সেইবোৰ মানে চাই চিতি আৰু ব্যৱহাৰ কৰিব লাগে।
মানে অলপ ভালকে অলপ মানে নিজকে মানে কেনেকৈ কি কৰিব লাগে তোৰ ভালকে চাই চিতি মানে ব্যৱহাৰ কৰিব লাগে আৰু আৰু উম।
এতিয়াৰ আৰু তুমি কি ভাবা মানে? আগতে কি কৰিছিলে মানে ফোনৰ ঠাইত কি কৰিছিলে মানুহে মানুহক যদি কিবা তোমাৰ পঠাব লাগিছিলে।
ডাক যোগেটো বহুত চিঠি পত্ৰৰ জৰিয়তেতো বহুত মানে হে কৰিছে
অ' চিঠি পত্ৰ পত্ৰত পঠাইছিলে হয় আৰু তোমাৰ এয়া পঠাইছিলে চাগে এই যে হেন শুনিছিলানে পাৰৰ পাৰৰ সেইত যে বান্ধি পঠাই দিয়ে।
অ' সেটো আগৰ দিনত মানে জোনে ৰজা মহাৰজা দিনত এটা কৰিম মই চল্লিছ কেজি
অ' এতিয়া আমাক যথেষ্টখিনি সহায় কৰিছে ফোনে
অ' আগতেতো টেলিফোনো আছিল। টেলিফোনৰ জৰিয়তেও হে কৰিব পাৰিছিল।
উম, তেতোচ। স্মাৰ্টফোন হৈ গ'ল, ডিজিটেল যুগ, স্মাৰ্ট যুগ।
এতিয়াাৰে মোবাইলটো বহুত বেছি গুৰুত্বপূৰ্ণ, গুৰুত্বপূৰ্ণ হয় পাৰে।
এতিয়া মানে আমাৰ কব গ'লে তোমাৰ মোবাইলতটো এটা দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে মানে ৰাতিপুৱাৰ পৰা শুই উঠি তুমি ৰাতি ৰাতি শুৱা লৈকে মানে। ই যেনিবা এটা আমাৰ সেই মানে শৰীৰৰ এটা অংশ আৰু ইয়াকো মানে খাদ্যৰ প্ৰয়োজন। খাদ্যৰ বি খাদ্যৰ সেইটো মানে তোমাৰ চাৰ্জিং আৰু
চাৰ্জ আৰু মানে সেইটো কৰিব লাগে আৰু ৰিচাৰ্জ চে্জ কৰিব লাগে এতিয়া মানে সেয়ায়ে। মোবাইল ফোনটো।
বাৰু কি কয় ইণ্টাৰনেট
অ' ঠিকে, ঠিকে।
অ' ঠিকেই। ভালে কৰিছে যি কৰিছে আৱিষ্কাৰতটো। ভাল লাগিছিলে মানে কি কয় বহুত জৰুৰী আৰু এইটো। ইমান সহায় হৈছে ন মানুহবোৰৰ।
অ' বহুত। মানে বহুত পৰিমাণে সহায়ো হয় মোবাইল ফোনতো থাকিলে আজিৰ দিনত।
উম। দিয়া ঠিক আছে। ভাল লাগিলে আৰু কেতিয়াবা লগ, কথা পাতিম বেলেগ এটা বিষয় লৈ কিনে। ঠিক আছে। দিয়া ঠিক আছে।